আহ' কি কৰি আছা?
উম, উম, এয়াই কথাই পাতি আছিলোঁ। কোৱা?
অ' কোৱা?
অ' কলটো কাট খাই গৈছিলে সেইকাৰণে
অ', অ' তাকেতো কি আছিলা?
অম নাই সেইয়াই কৈছিলোঁ যে ৰিষ্ট থাকিলে মানে চকুৰ ওচৰত লাগিলে অলপ ভয় লাগে ন, মানে চকুতো বহুত চেঞ্চিটিভ এৰিয়া ন?
অ' তাকেইটো। বাকী নেহা বাক ফোন কৰিছিলা?
অ' নেহাবালৈ ফোন কৰা হোৱা নাই, কিন্তু মালৈ ক কল কৰিছিলে যে কথা পতা হৈছিলে।
কালি নেহাবা পৰিছে ৰ'বা।
ক'ত পৰিছে?
তুমি কিটচেনত ভাত বনাই বনাব যাওঁতে মনুক থৈ গৈছে বিচনাত। লওঁতে তাৰ পিছত মনু কান্দোতে তাই আহি আছে। ছিলে আহোতে মানে চিলিপ খাই পৰিছে। অ' চিৰিত চিৰিত চিৰিত তলত সেনেকে
অ' হ' চিলনীত একো হেৰি হোৱা নাই নহয়?
নাই, নাই একো হেৰি হোৱা নাই। বেমাৰ এতিয়া তাইৰ জ্বৰ মূৰ ঘূৰাই একদম কিবা হৈ গৈছে। মুনুক ভিনদেউয়ে লৈ আছে আৰু।
অ' বেছিকে দুখ পাইছে চাগে, ডক্তৰৰ ওচৰত দেখাই আনিব লাগিছিলে।
অ' তাকেতো দুখ পাইছে ককালত। এনেকে চিলনি হোৱা নে, অলপ পৰিলে ভয় লাগে।
ঘৰৰ মানুহ বিলাক অকমান সাৱধানে থাকিব লাগে ন?
কৈছো মই, মই ক'লে আৰু কি আৰু মানে শ্লিপ খাই আৰু পৰণেই আছিল আৰু সেনেকে পৰিলেই আৰু।
তাকে, তথাপিতো মানে অকমান সাৱধানে থাকিলে ধৰাচোন মানে হ'বলগীয়া কামটো অকমান কম কে হয় দিয়াচোন, হ'বলগীয়াটোতো হ'বয়ে। কিন্তু মানে সাৱধানে থাকাক লৈ মানে অকমান অকমান হ'লেও ৰেহাই পৰে ন? উম। এনেও মানে বেছিকেও কাম কৰিব দিব নালাগে এই চিজাৰিন কৰা মানুহ সেইবিলাকক মই ভাবো দেই উম।
ছমাহ হ'ল ন? এতিয়া কৰিব পাৰে একো প্ৰব্লেম নাই নহয়।
উম, হুম।
সুকালে মানে কাম কৰিব পাৰে একো প্ৰব্লেম নাই সেইটোক লৈ।
নহয় তথাপিতো চিৰি উঠা নমাক লৈ মানে চিলা চিলনীটো শুকালেও চিলনীৰ বিষটো কেতিয়াও নাযায় জানানে নাই? কিবা এটা এ বেছি গধুৰ কাম কৰিলেও কেতিয়াবা চিলনি ফাটি যোৱাৰ চান্স থাকে।
মানে আমাৰ হেৰি মা মামীৰ এজনীৰ হৈছিলে তেনেকুৱা।
চিলাই ফাটি গৈছিলে?
অ' চিলনী ফাটি গৈছিলে। তাৰ পিছত আমাৰ যে খুৰী ববী খুৰী বুলি কোৱা খুৰী এজনী আছে। মানে তেওঁৰ বাৰু ঘৰুৱা হিংসা দেই, মানে গিৰিকটো বৰ বেয়া মদ খাই মেলি হুলস্থুল কৰে মানে তেওঁক মাৰ ধৰ কৰে। মানে সেই তেনে মাৰোতে মানে পেটৰ চিলনী ফাটি গৈছিলে উম।
চিলাই কৰিব লগা হ'ল নেকি? নে কি হৈছে?
নে ডক্টৰে চিলনিত মানে ভালকে মেডিচিন দি লয় পালে আকৌ হেৰি কৰি দিলে, গাঁৱৰ ফালে এইবিলাক বেছি দিয়ে ন মানে অ ঘৰুৱা হিংসা গিৰিয়েকে ঘৈণীয়েকক মাৰিলে কিবা কৰিলে।
তোমাৰ বাৰু তেনেকুৱা নাই দিয়াচোন।
অ ভালেই ন হেৰি এনেকুৱা হ'লে বৰ বেয়া হয়।
তাকেইটো।
আৰু গাঁৱৰ মানুহ বিলাকো তেনেকুৱা ন সিহঁতি গিৰিয়েক একো ক'বলৈও নিদিয়ে, তাই পিছতো একো কবলৈ নিদিলে।
উম কব লাগিছিলে।
উম মানে চবেই তাইক কলে যে, গাঁৱৰ মানুহ বিলাক আহি আহিয়েও মানে গিৰিয়েকক গালি পাৰিলে ন, তাই মানে তেতিয়া গিৰীয়েকৰ ফালেহে উওল্টাই কৈছে।
অ হয় নেকি? উম।
কিছুমান থাকে গিৰিয়েককে যে চব হেৰি কৰে, মানে তাইৰো গাত ভুল নাই মানে মানুহজনী কি জানা, বেছি পঢ়া শুনা নাই। এতিয়া দুজনী ছোৱালী, এজনী ডাঙৰ এজনী মানে হেৰি হেৰি পঢ়ি আছে কি আছিলে মেটিকে দিব।
অ।
আৰু এজনী সৰু তো মানে কি হয় এতিয়ানো তাই কি কৰিব কোৱাচোন মানে গিৰিয়েকে এৰি দিলেওতো তাই ক'তনো থাপ দিব।
অ সেইটো হয় দিয়াছোন, চবফালে চাব লাগিব ন একফালে চালতো নহয় আৰু।
সেইকাৰনে মানে আজিকালি ছোৱালী বিলাকে যে চাকৰি নকৰাকে যে বিয়া হব নিবিচাৰে
উম সেইকাৰণে।
উ গিৰিয়েকজন ভাল হলেতো ভালেই।
অ।
কিন্তু মানে বেয়া হ'লেতো বহুত বেয়া হৈ যায় ন।
অ কোৱা।
অ। ভালেই বাৰু তোমাৰ তোমালোকৰ ফালে তেনেকুৱা নহয় চাগে।
নাই নাই আমাৰ ফালে এনেকুৱা একো নহয় দিয়া। সেইবিলাক আৰু চিন্তা কৰাৰ হেৰি নাই দিয়া আমাৰ। ঠিকে আছে চবফালে। আমাৰ শাহুও ঠিকে আছে, আমাৰ ই অলপ খঙাল খঙাল হ'লেও ঠিকে আছে। হেনেকুৱা নাই দিয়া।
তাকে।
উম।
ভালেই অ মানুহক খঙাল হ'লেও মানে কি জানা, নিজৰ ৱাইফ জনীক দেখি কম চে কম মানুহ অকমান হেৰি থাকিব লাগে ন, শান্ত হৈ যাব লাগে। তেতিয়াহে মানে ভালে থাকে।
অ অ উম!
খঙাল মানুহতটো হওক নিজৰ ৱাইফৰ আগত যেতিয়া মানে ৱাইফ জনীক দেখাৰ লগে লগে যোন মনে মনে থাকে নাইবা বেয়াকে নকয় সেই তেনেকুৱা ম মতা মানুহ বিলাকে ভাল দিয়াচোন
এতিয়া কি কৰি আছা?
এতিয়া এই উম ৰাতিপুৱাৰ পৰা মানে ভোক লাগি আছিলে এই পৰঠা এটা খাওঁ বুলি ওলাইছো।
হয় নেকি?
উম।
কোনে বনালে? মই খালো দিয়া।
মায়ে বনাই থৈ গৈছে। গা ধুবলৈ গৈছে মা।
অ অ অ।
অ মই ৰ বুলি কৈছিলো, তাৰপিছত আকৌ মায়ে আহিলৈ পেলাই এনে গালি দিব।
অ খাই দিয়া আৰু অ এনেও সেয়া এঘাৰটা বাজিলেই দিয়া খাব পৰা হৈছা আৰু
তাকে ভোকো লাগিছিলে।
উম বতৰটো আমাৰ ফালে বেয়া তোমালোকৰ ফালে?
আমাৰ ফালেও মানে অকমান গুমুঠা মাৰি আছে আৰু
অ আমাৰ ফালেও বতৰটো অলপ ডাৱৰীয়া এই বা বৰ্তৰ মহিমা ধ ধৰিবই নোৱাৰি এই ব এই বৰষুণ এই ৰ'দ সেনেকুৱাই হৈ গৈছে আৰু
এতিয়া আৰু বাৰিষাৰ দিন ন
অলপ বৰষুণ দিলে ভাল হয় নাই নিদিয়ে নহয় আৰু
উম বৰষুণ দিলে ভালো নালাগে আকৌ গুৱাহাটীত বোকা হৈ যায় ন গোটেই
অ হ'লেও অলপ ভাল লাগে ন বৰষুণ দিলে অলপ হ'লেও ভাল লাগে।
উম
ঠাণ্ডা ঠাণ্ডা লাগে।
ঘৰত থকা মানুহৰ কাৰণে ভালেই
অ আমি আৰু আমিও ঘৰত মানে কি চানদেহে ঘৰত থাকিব পাও এনে ডিউটিতে যাওঁ
সেইটো কৈছো ঘৰত থকা মানুহ বিলাকৰ কাৰণে ভালেই আকৌ ডিউটিলে যোৱা মানুহ বিলাকৰ আকৌ
বেয়া সেইটো প্ৰব্লেম হয়। তাকেটো বাকী খবৰ পাতি?
খবৰ খাতি ভালেই আৰু।
হয় নেকি।
ঘৰলে যাম বুলি ভাবি আছো। কি বা হয়?
কোথিয়াত যাবা আৰু কি কয়
মই মাহীহঁতৰ ঘৰলে যাম চাগে দুদিন মানৰ কাৰণে
অ অ তাৰপিছত এই ঘৰ ঘৰ অ মা তাতে আছে ন মাহীহঁতৰ ঘৰতে আছে।
মা গ'ল।
ঘৰত গ'ল
উম আকৌ আহিব চাগে
কেতিয়া আহিব
কেতিয়া আহিব এতিয়ালৈকে কোৱা নাই
অ আহিলে আমাৰ ফালে লৈ আহিবা মাক
উম তাকে
অ
তোমালোকৰ ফালে সিও মাতিয়ে থাকে বাৰু
উ উম অ ল অ লৈ আহিবা মাক লৈ আহিবা তোমাৰ দেউতাতো আহিলে তিনিবাৰ চাৰিবাৰ মানে আহিলে দেউতাই
উম উম হয় ন
অ বহুত ফ্ৰ্ৰী ধুনীয়াকে মাতে উম এইবাৰো আহিছে মই আৰু দেউতা যোনদিনাই আহে মোৰ আৰু ডিউটিয়ে থাকে নহয় হ'লেও দেখা দেখি হওঁ আৰু
তোমাৰ কথা কয় বাৰু
অ মই মাত খাৰ মাত চাত লগাই পেলাই গুচি যাওঁ মই কচু বোলো খুৰা ব'হক আপুনি ম'ই যাওঁ দিয়ক।
উম।
উম, ' অলপ টাইমৰ কাৰনে লগ পাওঁ আৰু। উ। বাকী সে'ই কি বুলি কয় মাক ব্লাউজ কেইটা চিলাব দিবা।
অ, অম চিলা চিলাব বাৰু।
উম, ' সেইটো জোখ আৰু এই গ্ৰীণ কালাৰৰ আগৰ ব্লাউজ টো লৈ আহিবা এইবাৰ।
উ উম।
উম, 'এইবাৰ যোনটো ব্লাউজ দিছো যে সেইটো, জোখমতে চিলাই কেনে সেইটো কাট টিং- ছাটিং সেই মতে দিলে হ'ল।
কৈছো- কৈছো মানে মই, ডিজাইনো তাৰ নিচিনাই দিবলে কৈছো।
গোটেই কেইটাত নিদিবা আকৌ তাৰ নিচিনা বেলেগ বেলেগকে দি দিবা।
অহ, 'তোমাৰ আকৌ পচন্দ নহব পাৰে ন ম'ই সেইকাৰনে মায়ে সুধিছিলে কিবা বেলেগ ডিজাইন দিব নে?
অ, 'গোটেই কেটাতে সে'ই ডিজাইন দিব দিছা।
ম'ইহ ক'লো যেনেকে ব্লাউছ
নাই। নাই সেইটো, এটা যে পিংক- পিংক টাইপত দিছো যে ব্লাউজ পিছটো সেইত টোত অকল এনেকোৱা ডিজাইন টো দিলে হ'ল বাকি কেতাত অলপ মানে ভুল হওক কিবা হওক অলপ বেলেগ- বেলেগ ডিজাইন দিব কবা।
উ, উম।
আৰু, পাইপিং দিবৰ কাৰণে কবা চবতে।
ক'ম বাৰু।
উম, 'উম পাইপিং দিলে তাৰ মানে শৌ উঠে এটা ভাল লাগে। আহা মাহলে হৈ যাব নে ব্লাউজ কেইটা?
উম, ' হব অহা মাহলে মাহতে এ কেতিয়া আহে এতিয়া?
অ, 'তোমাৰ দেউতা আহিলে দেউতাই লৈ আহিব পাৰিব দেউতা আহিয়ে থাকে ন এইফালে আমাৰ ফালে। হ'য় য'দি অঁহ যদি দেউতাৰ কিবা কাম থাকে তেতিয়াহ'লে মাক ক'বা, দেউতাৰ হাততে দি পঠাই দিব ন।
উম উম, নাইবা এই চিনাকি গাড়ী বিলাক আছে নহয় আমাৰ
অঁ অঁ, তেতিয়া হ'লে হ'ব দিয়া দি পঠাবা আৰু।
উম।
দিয়া পিছে তুমি ৰুটি খোৱা ম'ই পাছতকে ফোন মাৰিম দিয়া। দিয়া অঁ দিয়া ৰাখিছোঁ।